অ শুনি পাইছো?
অ হেৰি কি বুলি কয় এ ভাত খালে নে আপুনি?
খালোঁ আপোনাৰ?
খালো বেছি দেৰি হোৱা নাই বাৰু। আজি অলপ সোনকালে খাই দিলো মই তাৰমানে আজি এটা বজাতে খালো। এনে অলপ দেৰি হয় এই ভোক লাগিলে আৰু খাই দিলো আৰু।
ভোক লাগিলে খাব লাগিব ন? নহলে কেনেকে হ'ব।
হয়, এনেই আমাৰ। দেৰতাত হয় কিন্তু মই। ভোক লগা কাৰণে খাই দিলো একেচুবেলী ৰাতিপুৱা অলপ লাই গৈছ। মই কিবা অলপ অ কাম আছিলে নিজৰ এ ওলাই গৈ আহি পেলাই। মানে।
কেতৰ-।
আপুনি গুৱাহাটী থাকে নে?
হয় মোৰ অৰজিনেল গুৱাহাটীৰে হয় আপোনাৰ?
গুৱাহাটীতে থাকো।
গুৱাহাটী কোনফালে মোৰ চাইড বিজনেচ আছে কাপোৰৰ।
অ অ ভাল কথা।
হয়
ময়ো মই চাক। চকৰি কৰিছিলো প্ৰাইভেট চাকৰি। কিন্তু বৰ্তমান মই। এৰিছো তাৰ মানে মোৰ অলপ হেল্থ ইছু হৈছে মানে প্ৰেচাৰ ল' হৈ গৈছিলে। এ সেইটো কাৰণত মই এৰি দিলো অ। মই বোলো অলপমান ভাল হয়। হেল্ল, ভাল হয় মানে বিশ দিন ৰেষ্ট কৰিলে ভাল হম চাগে আকৌ জইন কৰিম তেতিয়া নতুন কিবা এটাত।
উম
সেইকাৰণে মানে প্ৰেচাৰতটো বেছি কম হৈ গৈছে এ ইট। হয়, হয় এতিয়া মানে মই বেডৰেষ্টত আছো। তেনেকে একো মানে কোনো হেৰি নকৰো মানে খুব দৰকাৰ নহলে মই বাহিৰত নাযাও ঘৰতে বেড ৰেষ্ট কৰি ঘৰৰে খানা খাই আছো। ছো এ সেইটো আৰু।
বাকী আপোনাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত আছে মোৰ দেউতা আছে মই আছো মোৰ বাইদেউ আছে বিয়া হৈছে। সেই তেনেকে আৰু চলিব লাগিব।
আপোনাৰ অৰজিনেল ঘৰটো গুৱাহাটীৰে।
গুৱাহাটীৰে অৰিজিন।
ঠিক বাকী আপোনাৰ লাষ্ট এডুকেশ্যন কি কৰিছিলে আপোনি। লাষ্ট কোৱালিফিকেচন কিবা।
মই মাষ্টাৰ ডিগ্ৰী কৰিলো।
মাষ্টাৰ ডিগ্ৰী কৰিছে, ক'ৰ পৰা কৰিছে মাষ্টাৰ, মাষ্টাৰ ডিগ্ৰীটো ক'ৰ পৰা কৰিছে।
মই চব গুৱাহাটী ইউনিভাৰ্ চিটিৰ পৰাই কৰিছো। ইয়াৰে মই ইয়াতে মানে গুৱাহাটীৰে ডাঙৰ দীঘল হোৱা ত' তেনেকে আৰু হয় হয়-হয় কি কৈছে? হয় মই ইয়া ইয়াতে সৰুৰ পৰাৰ ইয়াতে থাকা। অঁ, ত মই গোটেই স্কুল কলেজ ইয়াতে কৰিছো, অঁ তাৰ পিছত কৰিলো প্ৰাইভেট চাকৰি গভমেন্ট নাপালেতটো প্ৰাইভেটে কৰিব লাগিব।
ন গভমেণ্টটো দিয়ে আছে না আজিকালি।
কি কৈছে?
ভেকেঞ্চি ওলাইছে না আজি।
নাই আৰু চোৱা নাই আৰু। এ সেইটো আৰু এতিয়া মানে আৰু ভাবিছে এবছৰ মান কৰি মই কিবা এটা বিজনেছ এ কৰিম আৰু। আৰু চাকৰি কৰাৰ ইচ্ছা নাই। কি কৈছে, হয় মই খিত মানে াপো যেতিয়া ভা নাইই বিনে প্ৰাইভেট কৰি দিম আৰু তাৰে এইটো সদায় থাকি যায় ন প্ৰ আহি ইয়াত কালি তাত হয়নে নহয় এ মন নাই আৰু।
কি বিজনেছ কৰিব কি ভাবিছে নেকি?
বিজনেচ চাইছো ৰেষ্টুৰেণ্ট কথাটো মোৰ খুব ইচ্ছা আছে ৰেষ্টুৰেন্টৰ কামটো
ৰেষ্টোৰেণ্টৰ কামটো বাট এতিয়া মাৰ্কেটটো বেইষ্ট বাট মাৰ্কেটতটটো এতিয়া বেষ্ট চলি আছে ক্লাউড কিচেন।
হয় আপুনি ঠিকেই কৈছে, মই মানে অ'লৰেডি হয় মই তাৰমানে অল এইবিলাক অ'লৰেডি আপুনি যিটো কৈছে তাৰ তাৰ কাৰণে অ'লৰেডী মই ডকুমেণ্টচ বনাবলৈও গৈছিলো, হা হ কিন্তু কিবা এটা কাৰণত নহ'ল মই যেতি প্ৰেচাৰ ল'ৰ কথা কৈছিলোঁ সেইটো কাৰণতো এটা আৰু নেক্স্ট মই জব কৰি আছোঁ ছিলো মোৰ অলপ সময়ো নিমিলিল। সেইকাৰণে সেই টো মানে অলপ তল পৰি গ'ল আৰু তাৰ মানে যিটো বাজেট আহিছে মোৰ মানে বাজেটত কৈ অলপ বেছি আহিছে হা, সেইটো কাৰণত তাৰপিছত ন কৰা নহয় মই মানে ছয়মাহ মানৰ ভিত ভিতৰতে ষ্টাৰ্ত কৰিম কিন্তু এতিয়া নহয় এতিয়া মানে একমাহ মই একো কৰাৰ কথা ভবা নাই একমাহ ঘৰতে ৰেষ্ট লম। কৰি লৈ মোৰ এইটোৱে ইচ্ছা আছে আপুনি ঠিকে কৈছে, সেইটোৰ কাৰণে মই গৈছিলো।
মই এ তাৰমানে নেক্সট মানঠত খুলি আছো অলৰেড এটা আজৰাত চব ৰেডী হ'ল, অলৰেডী মোৰ ভাইটিৰ আছে ক্লাউড কিটচেন, অ', এইবিলাক মোৰ কমপ্লিট সব
অ', ভাল কথা নাই এটো ভাল হয়, মই ক্লাউড কিটচেনৰ কাৰণেই গৈছিলো। তাৰপিছত মোৰ অলপ অ', মই বিলাক কৰিম আৰু। সেইটো কথা আৰু হয়-হয় অ', জমেট' তাৰ পিছতে এই আৰু এ তেনেকে বেলেগ বেলেগ আছে নহয়।
অ', চুইগীৰ কাম নাই, চুইগীৰ কাম নাই, কাম নাই চবচে বেষ্ট জমেট' ত' মোৰ ভাইটিৰ জমট' চলি আছে তাৰ, উইকলি ভাল-ভাল পইচা আহি আছে ইয়াৰ।
আটচ্ছা, আটচ্ছা আপুনি হেৰি মি আপুনি কি মি-মিৰ্জাত কৰি
নাই, মোৰটো দোকান আজাৰাত আছে মই আজাৰাতে খুলিম ভাবিছোঁ।
আটচ্ছা, এনে ৰু-ৰুম চুম চালে নেকি?
চোৱা নাই।
অ'।
ৰুম চাব লাগিব অলপ, এটা হেল্পাৰ ৰাখিম মই। আৰু এটা সেফ এটা ৰাখিম, মই জানোৱে বাট আৰু এটা ল'ৰা লাগিব ন মোক। কাপোৰ কিনে। দেখিব লাগ চাব লাগিব, সেইটো ক্লাউড কিটচেন চাব লাগিব।
হয়', - হয়', - হয়',
ৰ কৰিছোঁ, বেছি ৰাতি কৰিম উিউতি মানে নাইটত মানে ভাল অৰ্ডাৰ আহে।
ঠিকে কৈছে, কিন্তু ৰাতি একদম বাৰটালে খোলা থাকিব লাগে ন জা নহয় জানো?
কাম কৰিলে হ'ল অৰ্ডাৰ আহি থাকিব
হয়', -হয়', -হয়', ঠিকে কৈছে আপুনি।
মৰ্নিংত আপুনি আৰ্লি মৰ্নিং চাৰিটাত বন্ধ কৰি ল'ল, একদম ইভিনিংত এটা বজাত খুলি দিব। ইভিনং ওৱান টু নাইট তিনিটা। অহ', আহে-আহে বহুত অৰ্ডাৰ আহে। পুৰা গুৱাহাটী কৰি দিলো এৰিয়াটো খালী আপোনাৰ এহ মানে জমাট' এপত থাকি আপুনি য়েছ। আৰু টো কৈ দিলে হল যি কি আপোনাক গুৱাহাটী কৰিম আমি ডেলিভাৰী এইটো বঢ়াই দিয়ক কৰি দি আছোঁ। কেতিয়াবা বঢ়াই দিয়া হৈ গ'ল।
অহ', আপুনি এনে কি দিব মানে এনে নৰ্মেল থালি নে? কি দিব?
ন আমাৰ তাত অহ',। ইণ্ডিয়ান থাকিব আৰু এছ থাকিব চাউথ ইণ্ডিয়ান থাকিব এই তিনটাই। তিনটা ৰ্কচ থাকিব।
কি থালি নে? এনে বেলেগ
ন থালিও থাকিব পাঞ্জাবী থালি থাকিব চাইৰাছ চাইনিজ আইটেম থাকিব চব।
আচ্ছা- আচ্ছা হয়- হয় -হয় -হয়, ভালে কৰিছে ময়ো আৰু এই দ ডকুমেণ্টছ খিনি কৰোতে আপোনাৰ কিমান মান গ'ল নো?
মোৰতো ফুড লাইচেঞ্চ ছিক্স হাড্ৰেড লৈছে বনাতে বাছ আৰু একো নাই।
আৰু এই এইবিলাক টাইপ চাইপ কৰিলে?
বুজা নাই।
মানে যিটো আপুনি জ হেৰি জমেটৰ কথা ক'লে।
সিহঁতে যোনটো ৰেজিষ্ট্ৰেচন চাৰ্জ থাকে সেইটো মানে পেআউটৰ পৰা কাটি দে পইচাটো। পে কৰিব নালাগে।
আৰু কিবা ৰেণ্ট এগ্ৰিমেণ্ট চিগ্ৰিমেণ্ট মানে আপুনি ঘৰৰো‌‌ হেৰী দিব লাগে বুলে ইলেকট্ৰিচিটি বিল চিল এইবিলাক দিব লাগে।
নাই! এইবিলাকতো মোৰ একো নালাগে। এইবিলাক? মোৰ মানে‌, একচুৱেলি মোৰ ভাইটিৰ ক্লাউদ কিটচেনৰ ৰেজিষ্টাৰ আছে। মই তাৰ আনদাৰত আৰু এটা খুলি আছোঁ।
অ' সেই কাৰণে, আপোনাৰ লগা নাই। কিন্তু, মই যে নতুন কৰিম, মই মানে গৈছিলো। মোক কৈছে, হেৰি‌ লাগিব, মানে ৰেন্টত থাকিলে ৰেন্ট এগৰিমেনত লাগিব আৰু যদি মানে, মই নিজৰ ঘৰত আকৌ মোৰ বিল লাগিব। ইলেক্ট্ৰিচিটি বিল চিল লাগিব।
ক'ত গৈছিলে?
মানে হেৰি, এইবিলাক কৰিবলৈ হেৰি মোৰ লগৰ ছোৱালী এজনীৰ আছে। এইবিলাক কৰিবলৈ হেৰি লাগে নহয়, ডকুমেণ্ট বনাব লাগে নহয়, ‌সেই তাৰ তাতে গৈছে। কিন্তু, ওইদাওত মানে, এইবিলাক ডকুমেণ্ট নবনালে পিছত অলপ প্ৰবলেম হয়, মানে‌ যিটো ৰুল আৰু।
হয়।
দাদাৰ আছে অলৰেডি বুলি ক'লে যে, সেই কাৰণে আপোনাৰ সিমান প্ৰব্লেম হোৱা নাই। কিন্তু, মই যে নতুনকে বনাম।
আপুনি খুলিলে খোলক আৰু ভালকৈ খোলক।
হয়, হয়, হয়, সেই ভাল এটা ৰুম চাব লাগিব ডাঙৰ চাই।
অই ডাঙৰ চাইজ হ'ব নে ওৱান বেচ কে চাফিচিয়াট।
অ' মই তাৰমানে হেৰি, মানুহ ৰাখিম, মই তিনিজনী মান ৰাখিম।
এইটো ওৱান বি এছ কে ল'লে হৈ যাব না। চাপচ আপুনি ভাৱক ওৱান বি এছকে লৈ এটা সৰু ৰুমত ধুনীয়াকে তাত ষ্টক ৰাখিলে। কিটচেনত খানা বনালে এটা ৰুমত থাকিব পাৰিব।
মানে, মই ভাবিছোঁ হেৰিৰ কথা। মানে, এ' থালিৰ কথাই ভাবিছোঁ। পৰ্ক চৰ্ক চব থাকিব, পৰ্ক চিকেন চব থাকিব আৰু তেনেকে ভেজ, নন ভেজ থালি। হয় হয়।
কি বেলেগ আইটেম নাৰাখে।
বেলেগ আইটেম নাৰখো। থালিৰে কিন্তু, বেলেগ বেলেগ টাইপ। ক'ৰ হয়? বেলেগ বেলেগ।
গম পাইছোঁ। বাট আপুনি ইণ্ডিয়ান আইটেম ইণ্ডিয়ান মেনু পাৰে।
হয় হয়।
ৰাখিলোঁ। চলিব মানে, আজিকালি। মানুহে। ইণ্ডিয়ান মেন কোৰ্চ খাই ভাল পায়।
হয় হয় হয় হয়। অ, না আপুনি, আপুনি যিটো কৈছে মই সেইটো টোৱে প্লেন কৰিছিলো। কিন্তু হঠাত মোৰ অলপ হেৰি হল, খুলিম আৰু ছমাহ মানৰ ভিতৰত খুলিম আৰু। সে দুদিন মান অলপ, ভবা নাই। মই আগতে জব কৰি আছিলো, বিজনেচ কিন্ত এইটো মোৰ ফাৰ্ষ্ট হ'ব।
আপোনাৰ ফাৰ্ষ্ট বিজনেছ হ'ব সেইটো?
অ হয়। এতিয়া আপুনি কি, হে হেৰিতে আছে নেকি? আপুনি কি দোকানত তে আছে নেকি?
নাই মই গ'ডাউনত আছিলো মই, হিচাপ কৰি আছিলো ষ্টক আহিছে না আজি, ষ্টক কেইটা চাই আছিলোঁ।
অ', আচ্ছা আচ্ছা। ৰাতি হয় চাগে ন থাকোঁতে আহোঁতে।
অ আঠটা মান বাজি যায়, সাতটা আঠটা। দোকানত এটা ষ্টাফ থাকে, সি চলাই আছে। এতিয়া মই গুডাউন আহিছো বুলি মাল বিলাক ষ্টকত ৰেডি চেডি
অ, হয় হয় হয়। এই বস্তু বিলাক ক'ৰ পৰা আনেনো? বাৰু,
এইবিলাক মোৰ কাপোৰ কেইটা আহে, চাউথ কোৰিয়াৰ পৰা আহে। ডাইৰেক্ট চাউথ কোৰিয়া।
আচ্ছা আচ্ছা।
এই চব ইম্পৰ্টেদ হয়, ইণ্ডিয়ান ব্ৰাণ্ড নহয়। চব বাহিৰৰ ব্ৰাণ্ড হয় এইবিলাক।
অ আচ্ছা, আপুনি তাৰমানে তাত যাই আহে নে কুৰিয়াৰত পঠাই দিয়ে?
নাই সেইটো ট্ৰাঞ্চপ'ৰ্টৰ পৰা জাহাজত পঠায়।
অ পইচাটো তাৰমানে আপুনি অনলাইন কৰি দিয়ে ন!
ন পইচাটো ফিফটি পাৰ্চেন্ট পেমেণ্ট কৰিব লাগে আগত।
অ আহাৰ পিছত আৰু। সেই ফিফটিটো তাৰমানে আপুনি অনলাইন কৰি দিয়ে?
সোমাই যাব, তেতিয়া আৰু ফিফটি পাৰ্চেন্ট পুৰা ক্লিয়াৰ কৰিব লাগিব। তাৰপিছত সিহঁতে, লেবেল এটা লাইচেঞ্চ থাকে। ইম্পৰটেস্ক পুৰা লাইচেন্স থাকে, সে ত মানে দেখাই দিয়ে অফিচত
হয় হয়। হয় হয় হয়। আৰু এইবিলাক মানে হেৰি নকৰে ন, মানে তেওঁলোকে এইটো নহয় যে ফিফটি পাৰ্চেন্টেজ দিয়াৰ পৰা নিদিয়াকে থাকে সেইটো
নাই নাই নাই, সিহঁতে তো ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি লৈ বহি আছে চাউথ কোৰিয়াত। একবাৰ গৈছিলো চাউথ কোৰিয়াৰ কোম্পানীৰ লগত ফুৰি আহিছোঁ সিহঁতৰ লগত। সিহঁতে আমাৰ পুৰা সন্ধিয়া এগ্ৰিমেণ্ট চেগ্ৰিমেণ্ট কৰি ৰাখিছে। সেইকেইটা ৰাখিছে।